হেল্ল', অ কি কৰি আছা?
এইয়া আছো এনে বাহিৰত বহি আছো।
অ অ গৰম কেনেকুৱা?
গৰম বা গৰম তামাম আজি। হ'লেও বাৰু বতাহটো দি আছে ভাল লাগি আছে।
উম উম বতাহ থাকে। তাকে বোলো অলপ ব্যস্ত আছা নেকি কথা অলপ মানে পাতিব লগা আছিল।
ব্যস্ত নাই বাৰু কিহৰ ওপৰত বা
এতিয়া কি বুলি কলে এতিয়া মানে আমাৰ দেশত বৰ্তমান সময়ত অতি মানে বিতৰ্কিত আৰু মানে উৰ্ধত থকা সকলতকে এটা বিষয় আমাৰ শিক্ষা ব্যৱস্থা ভাৰতীয় শিক্ষা ব্যৱস্থা। আজিকালি টিভিৰ নিউজ খুলিলে মানে নিউজৰ যিবিলাক মানে তোমাৰ টক শ্ব' আছে বা যিগিলা তাতে মানে সেইটো বিষয়কলৈ মানে বহুত চৰ্চা চলি আছে বৰ্তমান
উম উম।
তাৰে ওপৰত মানে তুমি কি ভাবা মানে আমাৰ শিক্ষা ব্যৱস্থাটো কেনেকুৱা ভাল নে বেয়া তোমাৰ মতে কেনেকুৱা?
অহ ভাৰতীয় শিক্ষা ব্যৱস্থাটো যিটো আমাৰ যদি একেবাৰে পুৰণি কালৰ পৰা চাওঁ ভাৰতীয় শিক্ষা ব্যৱস্থাটো আজি যিটো শিক্ষা ব্যৱস্থাত আছো সেইটো আচলতে ভাৰতীয় শিক্ষা ব্যৱস্থা বুলি ডাইৰেক্টলি কৈ দিব নোৱাৰো আমি
উম।
ভাৰতীয় শিক্ষা ব্যৱস্থা এটা যি বৈদিক পৰম্পৰা আছিল সেই তেতিয়াৰ পৰা ভাৰতীয় শিক্ষা ব্যৱস্থা আছিল। এইটো আমি যিটো সেই শিক্ষাব্য ব্যৱস্থাৰে শিক্ষিত হৈছো এইটো এটা পশ্চিমীয়া শিক্ষা ব্যৱস্থা।
কুচাম
উম যেতিয়া ব্ৰিটিছে মানে আমাৰ হেৰি দেখা পাইছিল ব্ৰিটিছে যেতিয়া হেৰি দেখা পাইছিল। অহ গছৰ মানুহে যেতিয়া গুৰুকুলত শিক্ষা দিয়া দেখা পাইছিল তেতিয়া বৃতি দিছে দেখা পায়।
হয়।
সন্নৰ জৰিয়তে সেই সেইবিলাক গুৰুকুল বিলাক বন্ধ কৰি তেওঁলোক নিজৰ শিক্ষা ব্যৱস্থা প্ৰচলন কৰ সেই ধাৰাটোৱে বৰ্তমানো চলি আছে।
সেইটোয়ে মানে বৰ্তমান আমাৰ শিক্ষা ব্যৱস্থাটোত এনেকুৱা হয়। এনেকুৱা হৈছে মানে ল'ৰা ছোৱালীখিনি কিতাপৰ জ্ঞানতহে মানে মুগ্ধ হৈ গৈছে মানে যিখিনি বাহ্যিক জ্ঞান মানে আমাক লাগে স্কুলবিলাকত এনেকুৱা আছিল তোমাৰ যিখিনি আমাৰ শিষ্য আছিল গুৰু শিষ্যৰ যিটো সম্বন্ধ আছিল সেইটো অতি মানে পবিত্ৰ সম্বন্ধ আছিল কাৰণ গুৰু শিষ্য মাজত যি খিনি যিটো মানে মানে ব্যবধান লাগে সেইখিনি আছিল সেই গুৰু শিষ্যজনে গুৰুজনক মানে। ভগৱানৰ দ্বৰে সন্মান কৰিছিল। আৰু মানে তে তেতিয়া মানে গুৰু গুৰুত যে অকল পঢ়াই হয় মানে কিতাপে পঢ়া হয় সেনেকুৱা নাছিল তোমাৰ উ বিভিন্ন বেদ উপনিষদ ডাঙৰ -ডাঙৰ পুথি পাঁজিৰ লগতে সেইবিলাকৰ তাত্বিক জ্ঞান ব জ্ঞান মানে গুৰুৱে শিষ্য প্ৰদান কৰে লগতে মানে যিখিনি আমাৰ ব জ জ্ঞান ধৰা তোমাৰ ৰন্ধন প্ৰকৰণ হওক তোমাৰ খেল ধেমালি হওক তোমাৰ খেতি বাতি হওক তোমাৰ যিখিনি মানে দৈনন্দিন জীৱন আমাৰ প্ৰয়োজন এজন মানুহক মানে জীৱন নিৰ্বাহ কৰিব কাৰণে গোটেইখিনি জ্ঞানে মানে গুৰুজনে শিষ্যজনক মানে গুৰু কুলত দিয়া হৈছিল আৰু সেইটো অ অতি মানহ পবিত্ৰ পৰিৱেশ আছিল কাৰণ এ এ এজোপা গছৰ তলত গোটেই শিষ্যখিনি আহি ধৰি মিলা পীতিকে বহাই সকলৰে মাজত কোনো মদভেদ নাছিল পবিত্ৰ মনে আহি বহিছিল। গুৰুক স্মৰণ কৰিছিল গুৰুক স্মৰণ কৰি শিক্ষা গ্ৰহণ কৰিছিল তাৰে উল্লেখযোগ্য এ অকল যে পঢ়াই নহয়। তোমাৰ এটা সামৰিক শিক্ষাও দিয়া হৈছিল তাৰে উল্লেখযোগ্যদাহৰণ তোমাৰ একলব্য যিজনে মানে গুৰুক নিজৰ গুৰুজনক মানে এটা মূৰ্তি আকাৰত লৈয়ে মানে তেওঁক স্মৰণ কৰিছিল তেওঁ পৰা প্ৰশিক্ষণ লৈছিল প্ৰশিক্ষণ লৈাই সকলোৰে সকলোৱৰে মানে বীৰ ধনুৰধৰ তোমাৰ অৰ্জুনৰকৈ মানে অধিক শক্তিশালী হৈ উঠিছিল। আৰু তেনেকুৱা এজন বীৰক মানে গৰুৱে যেতিয়া নিজ নিজে আহি নিজ মুখে ক'লে যে মোক গুৰু দক্ষিণা হিচাপে তোমাৰ বুঢ়া আঙলীটো লাগে তেওঁ মানে নিহক সংকোচ মানে সেইটো বুঢ়া মে কাটি দিছিল
উম উম সেইবিলাক ধৰ এটা মানে একাগ্ৰতা যেতিয়া থাকে একাগ্ৰতা থাকিলে সকলো সম্ভৱ বুলি যিটো শব্দ সেই শব্দটো এতে ইয়াত তাতে ধৰ হেৰি কৰিব পাৰি আৰু কেতিয়াও হাৰ মানিব নালাগে তাৰ এটা উৎকৃষ্ট উদাহৰণ একলব্য
একলব্য, তেনেকুৱা আমাৰ যিটো শিক্ষা ব্যৱস্থাৰ শিক্ষ আছিল সেই শিক্ষা ব্যৱস্থা মানে ব্ৰিটিছে আহি এ তুমি ক'লে যে শোষণ -শোষণ ব্যৱস্থাটো আনি গোটেই বন্ধ কৰালে বন্ধ কৰি তেনেকে চলালে এ সেইটোে এতিয়া চলি আছে এতিয়া বৰ্তমানে এনেকুৱা হৈছে যে না এ এ ল'ৰা ছোৱালীয়ে এ শিক্ষকক মানিছে নে শিক্ষকে ল'ৰা ছোৱালীক মানিছে সকলোৰে মানে নিজ নিজৰ মে নিজনে কৰণীয় কামৰ মানে দৈনন্দিন জীৱনৰ মানে এটা কৰিব লাগে কাৰণে কৰিছে তেনেকুৱাহে হৈ আছে কৰোঁ মানে আগ্ৰহ নাই একাগ্ৰতা নাই
আৰু আগৰ যিটো ভাৰতীয় শিক্ষা ব্যৱস্থা বুলি কৈছে আগতে ধৰ নালন্দা বিশ্ববিদ্যালয় বিদ্য়ালয় উজ্জয়নী এইবিলাক বিশ্ববিদ্যয়ালয় আছিল সকলো বাহিৰৰ বাহিৰৰ মানে মানুহবিলাক আমাৰ ভাৰতলৈ পঢ়িব আহিছিল। কিন্তু এতিয়া ভাৰতৰ মানুহ
বিদেশলৈ পঢ়িব যায় সেইটো লাজৰ কথা অতি কাৰণ যিটো স যিটো সময়ত আমাৰ বিশ্বৰ মানে গোটেই এ দেশতকৈ মানে ভাৰতবৰ্ষৰ অতি মানে উচ্চ আছিলে। কাৰণ আমাৰ ভাৰতো তোমাৰ চিকিৎ শাস্ত্ৰ নিৰ্মাণ হৈছে। সেই চিকিৎসা শাস্ত্ৰ পৰা সুস্থ থ তোমাৰ কি বুলি কয় এইটো তেনেকোৱা শাস্ত্ৰৰ মানে এতিয়াও বৰ্তমান শিক্ষা ব্যৱস্থা যিটো অস্ত্ৰোপচাৰ ব্যৱস্থা এইবিলাক চলি আছে। তোমাৰ পঢ়াৰ যিখিনি এ ডাঙৰ ৰ এই বিশ্ববিদ্যালয় তুমি ক'লা। নালন্দা, তক্ষশিলা, উজ্জয়ন এইবিলাক বিশ্ববিদ্যালয়ত তোমাৰ বিদেশ দেৱী দেৱৰ ডাঙৰ ডাঙৰ পণ্ডিত হিউৱেন চাঙৰ দৰে পণ্ডিতৰ নিচিনা মানুহ আহি ইয়াত এ শিক্ষা গ্ৰহণ কৰিছিলে। তেনেকুৱা এটা শিক্ষা ব্যৱস্থা থকাৰ পিছতো ভাৰতবৰ্ষত বৰ্তমান আমাৰ নিচিনা যিখিনি নতুন-নতুন প্ৰজন্ম আছে বা এতিয়া বৰ্তমান যুগৰ যিখিনি আমাৰ মানুহ আছে সেইখিনিয়ে মানে সেই সেইখিখিনি নাপালে। বৰ্তমান মানে আমাৰ ভাৰতখন গোটেই পিছ পৰি গ'ল। একমাত ব্ৰিটিছৰ কাৰণে।
ব্ৰিটিছৰ কাৰণে পিছ পৰি ৰ'ল।
ব্ৰিটিছে আগবাঢ়িব নিদিলে মানে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাটোক। তেওঁলোকে মানে এটা সীমা সীমা এটা নিৰ্ধাৰণ কৰি দিলে, দি কিনে সীমাবদ্ধতা মানে এটা এ নিৰ্ধাৰণ কৰি দিয়ে। তাৰ মানে আমাক ৰখাই থ। যাতে আমি কেতিয়া আগবাঢ়িবই নোৱাৰো। এতিয়া চৰকাৰে নতুন-নতুন শিক্ষা অ শিক্ষানীতি শিক্ষা শিক-শিক উম, উম। কোৱাচোন।
তেতিয়া হেৰি হ'ল ধৰ ভাৰতবৰ্ষখন এক হৈ আছিল। তেতিয়া দুটা ভাগত ভাগ কৰি পেলালে।
উম, উম ঠিক কৈছা।
নীতি এপ্লাই কৰি উঠি যিটো বংগ বিভাজন বুলি কোৱা হয়। স সেইটো কৰি উঠি আমাৰ মাজত এটা বিভাজন সৃষ্টি কৰিলে। এনেকুৱা আৰু বিভিন্ন আছে। ধৰ তাৰ ওপৰত যদি আমি ইতিহাস চাওঁ। মোগলে আমাক আক্ৰমণ কৰিছে বিভিন্ন সময়ত মোগলে আক্ৰমণ কৰি বিভিন্ন লাইব্ৰেৰী কিবা
উম, আমাৰ এতিয়া সকলোতকে ডাঙৰ ভাৰতবৰ্ষৰ পুথিভঁৰাল নালন্দা বিশ্ব বিশ্ববিদ্যালয়ৰ পুথিভঁৰাল যি বাৰমহলীয়া আছিলে, সেইটো আহি তোমাৰ মোগল আহি ধ্বংস কৰিলে। মোগল আহি ধ, মোগল আহি ধং কৰি আমাৰ মানে তেনেকুৱা বহুত বাহ্যিক কিছুমান মানে কাৰণৰ আমাৰ ভাৰতবৰ্ষখন শিক্ষা ক্ষেত্ৰত এতিয়া বৰ্তমান অতি পিছ পৰি ৰল।
ত বেছিকৈ ভৰ ইমান শিক্ষা ব্যৱস্থা উন্নত আছিল। সেই শিক্ষা ব্যৱস্থাটো আমি যদি আমি পালোঁ হয় হয়তো বহুত আগবাঢ়ি গ'লো হয়। ভাৰতখন আজি আজিৰ ভাৰতখন সেই যিটো শিক শিক্ষা ব্যৱস্থা আছিল। ভাৰতীয় শিক শিক্ষা ব্যৱস্থা সেই ব্যৱস্থাটোৰ জৰিয়তে যদি আমি আগবাঢ়িলোঁ হয়, হয়তো বহুত আগবাঢ়িলোঁ হয়। কিন্তু আজি যিটো আমি পশ্চিমীয়া শিক শিক্ষা ব্যৱস্থা জৰিয়তে শিক্ষিত হৈ আছো, সেইটোৰ জৰিয়তে এটা প্ৰতিযোগিতাৰ পৃথিৱীখনে দেখি আছো আমি তাতে।
মানে শিক্ষা কৰিব যাওঁ কাৰণ এতিয়া আমাৰ যি পৃথিৱীত যিমান যি ঘটনা ঘটি আছে সকলোৰে মূল মানে মূল শিপাডাল হৈছে আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা। কাৰণ তোমাৰ যিটো বস্তু তোমাৰ এই বিজ্ঞানীয়ে অকমান মানে কিছু বছৰ আগতে তোমাৰ নিৰ্ধাৰণ কৰিছিলে যে সূৰ্যৰ চাৰিওফালে চাৰিওফালে পৃথিৱী সিটো বস্তু আমাৰ ভাৰতবৰ্ষৰ আগতে এইবিলাক কৰি দিছিলে। আমাৰ বৰ শাস্ত্ৰৰ আগতে কৰিছিলে যে
সময় গণনা বা অনান্য বি ন বৈদিক এ যি মেথছ আছিল বুলি বৈদিক আমাৰ অংগ।
অ, এতিয়া অংকঅংক শাস্ত্ৰ আমাৰতো এ ভাৰত সৃষ্টি হোৱা তেতিয়া সেই অংক শাস্ত্ৰৰ জৰিয়তে মানে গোটেই পৃথিৱীৰ বিলাক ডাঙৰ ডাঙৰ মানে গ্ৰহ নক্ষত্ৰৰ কথা কথা হওক তোমাৰ যিবিলাক তোমাৰ যান্ত্ৰিক কথা হওক চবটোৱে সেই অ গণিতৰ দ্বাৰাই সৃষ্টি কৰা হয় গণিতৰ দাৰাই নিৰ্ধাৰণ কৰা হয়।
উম পৰাই আহিছো
উম উম ঠিক কৈছা সেইটোয়ে এতিয়া মানে চৰকাৰে আনিছে নতুন শিক্ষানীতি কেনেকুৱা হয় কি হয় এতিয়ালৈ গম পোৱাাই কাৰণ এতিয়ালৈ মানে বলবৎ কৰিছেনে নাই গম পোৱা নাই আনিছে বুলিহে শুনিছো।
যদিও এন ই পি আনিছে নিউ এডুকেশ্যন পলিচি সেইটো মই ভাবো কাৰ্যতম এটা হেৰি হোৱা নাই বৰ্তমান দুহেজাৰ বিশ চনতে ইয়াক ইমপ্লিমেন্ট কৰা হ'ল। কিন্তু আজিলে ইয়াৰ যিটো কাৰ্যকৰীকৰণ সেইটো ভালদৰে দেখা নগ'ল। আজি দেখা পাইছো আম গুৱাহাটী বিশ্ববিদ্যালয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰই আন্দোলন কৰিব লগা হৈছে। ভাল এটা হেৰি হোৱা নাই।
এতিয়া মানে আমাৰ এই ডিগ্ৰী কোৱা কথা ক'ব গ'লে কৰী য়াৰ প্লেন ইয়াৰ প্লেন কিমান কি আহিছে কিন্তু কেনেকে কি হ'ব এতিয়া মানে চৰকাৰে নিজেষ্ট দিব পৰা নাই
তাৰ সঠিক এটা কোনো ধৰণৰ হেৰি ওলোৱা নাই উম ঠিক যিটো হেৰি হ'ব লাগে সেইটো ওলোৱা নাই? চৰকাৰে নতুন নতুন বহুত ব্যৱস্থা আনিছে কিন্তু তাৰ যিটো হেৰিটো কেনেকে কৰিলে ভাল হয় সেইটো আগতে নিৰ্ধাৰণ কৰি নলয় যাৰ ফলত আমি এ ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ মানে ভক্ত ভুগী হব লাগে।
সেইটোয়ে ঠিকে কৈছা এতিয়া মানে আমাৰ ভাৰতৰত তোমাৰ এনেকুৱা হৈছে ৰাতিপুৱা নটা বজাত তুমি স্কুললৈ যোৱা যাই অকণ দুটা অহা কিন্তু মই দেখিছো বাৰু চীন তিনটো পাইছো বহুতত। পঢ়িব পাৰিছো ত বিদ্যালয়বোৰে এনেকুৱা যে যিখিনি সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে ৰাতিপুৱা স্কুললৈ যায় মানে গধূলিলৈকে স্কুল থাকে কাৰণ তাতে তোমাৰ পঢ়া শুনা খোৱা লোৱা যিখিনি বাহ্যিক জ্ঞান থাকে খেলা ধূলা গোটেইখিনি তাতে স্কুলতে কৰাই আৰু মানে তাতে থাকিলে দুটা মানে এ লাভ হয় যে ল'ৰাজনে বহুতখিনি শিকিবলৈ পায় কাৰণ ঘৰত থাকিলে কি কৰি থাকিব এনে থাকিব ফোন চাই থাকিব কিবা কৰি থাকিব স্কুলত থাকে সেইখিনি সময় থাকিলে মানে নিজৰ এ শ শাৰীৰিক চৰ্চাও হল মানসিক চৰ্চাও হ'ল তেনেকুৱা দেখিছো তাতে সেইকাৰণে সেইবোৰ দেশ উন্নত বৰ্তমান আমাৰ দেশতকৈ অতি অতি উন্নত
সেইটোয়ে আমাৰ যিবিলাক হেৰি হৈ আছে ধৰ সেইটো সঠিক হোৱা নাই
সেইটোৱে
আমাৰ শিক্ষা ব্যৱস্থাটোত বহুত বহুত নতুনত্ব আনিব লগাৰ প্ৰয়োজন আছে
আশা কৰো ভৱিষ্যতে যাতে উঠি অহা প্ৰজন্ম বিলাকে ভাল ভাল শিক্ষাৰ মানে নিজৰ ভাল ভাল ব্যৱস্থা আহে চৰকাৰে ভাল পদক্ষেপ গ্ৰহণ কৰে ইয়াৰ ওপৰত তাকে তোমালগত অলপ আলোচনা কৰিবলৈ ইয়াৰ ওপৰতে ফোনটো কৰিলোঁ
ময়ো শিকিলো বাৰু আজি বহুতখিনি কথাই বাৰু
তাকে তাকে ঠিক আছে ৰাখো